অঁ, হেল্ল'।
অঁ, শুনা পাইছা নাই?
অঁ, শুনিছোঁ শুনিছোঁ। মোৰ মাতটো শুনিছানে?
অঁ, শুনিছোঁ শুনিছোঁ। কি কৰি আছা?
এ, তোমাৰ এনে ৰাস্তাৰ ফালে অকণমান ওলাই আহিছিলোঁ।
অঁ, অঁ, অঁ। ময়ো তোমাৰ সেই তোমাৰ এইফালে বতাহ- চতাহ আহিছিলে মানে ধুমুহা আহিছিলে-
অহ-
তাৰপিছত এতিয়া এই কিবা গছ- চছ ভাঙিছে নে তাকে চাবলৈ আহিছোঁ এইফালে।
অঁ, ভালেই কৰিছা।
উম, বাকী ভাত পানী খালা নাই?
ভাত পানী খালো খালো।
অঁ, তোমালোকৰ সেইফালে হেৰি আহিছে নাই ধুমুহা?
ধুমুহা আহিছিলে বাৰু, বৰ এটা ডাঙৰকে অহা নাই।
অঁ, অঁ, অঁ ঠিকে আছে তেতিয়া। আমাৰ এইফালে আকৌ অকমান ডাঙৰকে আহিছিলে।
অঁ, অঁ, অঁ।
উম, বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি আছো আৰু ভালেই দিয়া।
অঁ, অঁ, অঁ।
তোমাৰলোকৰ কেনেকুৱা?
আমাৰো ভালেই ভালে বাৰু দেই।
অঁ।
তাকেহে তোমালৈ ফোন কৰিলোঁ বোলো বহুত দিন ফোনো কৰা নাই। তাকে মানে অকমান সেই বিষয় এটাৰ ওপৰতো অকণমান আলোচনা কৰিবলগীয়া আছিলে।
অঁ, ঠিকে আছে, ঠিকে আছে।
অঁ, অঁ। সে মানে তোমাৰ এই আজিকালি যে নাৰী বিলাক-
অঁ।
মানে নাৰীসকলৰ তোমাৰ- অঁ, কিমান মানে হেৰি হৈছে, ওপৰলৈ গৈছে মানে- তেওঁলোকৰ শক্তিসমূহ কিমান বৃদ্ধি পাইছে।
অঁ, অঁ ঠিকে আছে।
মানে এই তোমাৰ নাৰীৰ সশক্তিকৰণৰ বিষয়ে বুজি পাইছা।
অঁ, অঁ।
মানে তোমাৰ এতিয়া ধৰি লোৱা আহ নাৰীসকলক- সবল কৰিবলৈ কিমান হেৰি কৰা হৈছে!
অঁ, হয় -হয়।
তোমাৰ না নাৰীসমুহক এতিয়া চৰকাৰেও তোমাক কিমান অঁ- সবল কৰিবলৈ চেষ্টা কৰি আছে হয়, নহয়? অঁ, তাকে সেই তাৰ ওপৰতে পাতিম বুলি ভাবিছিলোঁ। এতিয়া তোমাৰ অঁ, এতিয়া তোমাৰ সেই আগৰ দিনৰ - কথাবিলাক মন কৰা গম পাইছা নাই? আগতে কি হৈছিলে তোমাৰ! আগতে টো তোমাৰ সেই অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বিষয়ে তুমি জানাই হয়, নহয়?
জানোঁ-জানোঁ অ'!
অ'! গোটেই তোমাৰ, সমাজখনতে আচলতে, অন্ধবিশ্বাস। মানে, গোটেই মানুহ বিলাক তোমাৰ, বিশেষকে নাৰীস কল। নাৰীসকল আচলতে, অন্ধবিশ্বাসৰ বলি হৈছিলে।
হৈছিলে, অ'!
অ'! তাৰপিছত তোমাৰ সেই, আঁ গোটেই সমাজখনত, আচলতে গোটেই সমাজখনকে, নাৰীসকলক তোমাৰ নীচ, নীচ দেখাইছিলে, মানে।
নীচ দেখুৱাইছিলে, হয়, হয়।
তোমাৰ, বহুত তলত ৰাখিছিলে। পুৰুষতকৈ নাৰীসকলক বহুত তলত ৰাখিছিলে। অ'! সেই, সেইবিলাক তোমাৰ, তেনে-তেনেকুৱা ক্ষেত্ৰত আগৰ, সেই নাৰীসকল কিমান তলত আছিলে মানে। গম পাইছা নাই? এতিয়া তোমাৰ, হয়! এনেকুৱা হৈছে তোমাৰ নাৰীসকল কি হৈছে! তোমাৰ মানে, ঘৰৰ পৰা ওলাই যাবলৈ, তোমাৰ মানে, নিদিয়ে নাৰীসকলক। সেই, আগৰ দিনত, প্ৰাচীন কালৰ কথা কৈ আছোঁ, হা! এ, মানে তেনেকুৱা আছিলে। গতিকে, সেইবিলাক চাবলৈ গ'লে, কিমান এটা দুখ লগা কথা! হয় নহয়?
দুখ লগা কথা! নিশ্চয়।
অ'! সেই, তেনেকুৱাত আগতে, নাৰীসকলক ইমান নীচটো দেখুৱাব নালাগে। হয়, নহয়?
এ নালাগে।
তাতে, নাৰীসকলক তোমাৰ, অ'! এনিটাইম তোমাৰ, উৰণি লৈ থাকিবলৈ দিয়ে। কাকো, কোনো ল'ৰাৰ সৈতে, কথা পাতিবলৈ নিদিয়ে।
নিদিয়ে-নিদিয়ে, অ'!
অ'! তেনেধৰণে, নাৰীসকলক আচলতে আৱৰি ৰখা হৈছিলে, এটা তোমাৰ, মানে এটা ৰুম। এটা অন্ধকাৰ ৰুমত তোমাৰ, আৱৰি ৰখা হৈছিলে। গম পাইছা নাই?
হয়, হয়!
তেওঁলোক, তেওঁলোকক সেই, বাহিৰৰ দুুনীয়াখন চাবলৈ দিয়া হোৱা নাছিল। বাহিৰ, অ'! বাহিৰত কি হৈছে, কি নাই হোৱা। সেই বিষয়ে, তেওঁলোকক একো চাবলৈ দিয়া হোৱা নাছিল। তোমাৰ বাহিৰলৈ ওলাই যাবলৈ নিদিয়ে। কাৰো হঁতে কথা পাতিবলৈ নিদিয়ে। সেই তেনেকুৱা ধৰণৰ তোমাৰ গোট-গোটেই তোমাৰ, তেনেকুৱা ধৰণে তোমাৰ, নাৰীসকলক ৰাখিছিলে। গম পাইছা নাই?
অ'! ৰাখিছিলে, হয়।
তোমাৰ সেই, আজিৰ যুগত যদি চোৱা, কিন্তু আজিৰ, আজিৰ যুগত কিন্তু তোমাৰ উল্টা আক। আজি, আজিৰ যুগত আকৌ তোমাৰ পুৰুষতকৈ, প্ৰথমতে আকৌ, নাৰীকহে সেৰি কৰা হয়।
হয়, হয়! নাৰী হয়, উচ্চ স্থানত ৰখা হৈছে, আজি- আজিকালি।
উচ্চ অ'! উচ্চ স্থানত ৰখা হৈছে। তুমি যদি, এটা কথা এটা চোৱা মানে, ইংৰাজীত বাক্য এটা আছে। দা লেডিজ ফাৰ্ষ্ট বুলি। গম পাইছা নাই? গতিকে, এতিয়া এতিয়া তোমাৰ, আমি যদি এতিয়া চাওঁ, এতিয়াৰ যুগত কি হৈছে! তোমাৰ, সেই পুৰুষতকৈ আকৌ, উচ্চ স্থানত আচলতে এতিয়া, নাৰীক ৰখ ৰখা হৈছে। সেইটো তোমাৰ, বস্তুটো উল্টা হৈ গ'ল। গম পাইছা নাই? অ'! এতিয়া তোমাৰ, সেই নাৰীসকলক সবল কৰিবলৈ তোমাৰ, ইতিমধ্যে নাৰীসকল সবল হৈছে বাৰু দেই। এতিয়া, তোমাৰ চৰকাৰে কি কৰিছে, বিভিন্ন ধৰণৰ আঁচনিও উলিয়াইছে। তোমাৰ এতিয়া আকৌ সেই কেৰাটী, চেল্ফ ডিফেন্স, সেইবিলাকত তোমাৰ না নাৰীসকলক ক কম্পালচৰি কৰিছে গম পাইছা নাই
কম্পালচৰি হয়।
অ বিদ্যালয়সকলত বিদ্যালয় বিদ্যালয়সমূহত কি হৈছে সেই ছোৱালীবলাক যে সৰু সৰু এই তেতিয়া তোমাৰ সপ্তাহটোত এদিন তোমাৰ হেৰি কৰিবলৈ দিয়ে, চেল্ফ ডিফেন্সত ডিফেন্সৰ তোমাৰ ট্ৰেইনিং দিয়ে, নিজক অ আত্মসংৰক্ষণ মানে, তোমাৰ আত্মসংৰক্ষণ কেনেকে কৰিব লাগে সেই বস্তুটো শিকায় মানে গম পাইছা, গতিকে সেই ক্ষে আচলতে গোটেই অহ ল'ৰা-ছোৱালীসমূহ বিশেষকে ছোৱালী সমূহ উপকৃত হৈছে।
হৈছে, হৈছে।
ছোৱালীবিলাক কেতিয়াও বিপদতো নপৰে পতককে, গতিকে সেই ক্ষেত্ৰত আচলতে ভাল হৈছে, ভাল এটা পদক্ষেপেই লৈছে বাৰু দেই তাৰপিছত তাৰপিছত কি হৈছে তোমাৰ এতিয়া যদি আমি মহিলাসকলে চাওঁ দেই, আমি মহিলাসকলক কি কৰিছে আৰু চৰকাৰে তোমাক অহ নিজে মানে নিজৰ ভৰিৰ ওপৰত থিয় হবলৈ কি কৰিছে তোমাৰ অ গোটবিলাকত হেৰি কৰিছে তোমাৰ পইছা দিছে, তোমাৰ ধৰি লোৱা অ আচনি, আচনি আচ গোটেই মহিলাসকলকে বেছিভাগ আঁচনিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে তোমাৰ অ তোমাক এনেকে পইচা দিছে মহিলাসকলক তাৰপিছত সেই পইচাটো মানে ভাল ব্যৱহাৰ কৰি, পইচাটো সৎ কামত ইউজ কৰি যাতে এজন এজনী মহিলাই তোমাৰ নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে মানে নিজে স্বাৱলম্বী হ'ব পাৰে। তাৰ ওপৰত গুৰুত্ব দিছে তোমাৰ নতুন বিজনেছ আৰম্ভ কৰিবলে তোমাৰ অ বিজনেছ আৰম্ভ কৰিবলৈ তোমাক পইচা দিছে। মানে উৎসাহ যোগাইছে গম পাইছা নাই আৰু আৰু এতিয়া তোমাৰ কি হৈছে এন আত্মসহায়ক বুজি পাইছা নহয় মানে এতিয়া যিসমূহ গোট গোট বিলাকত যে মহিলাৰ গোটসমূহত যে মহিলাসমূহ যে আছে সেইটো এইটো অসমীয়াত সেইটো আত্মসহায়ক গোট বুলি কয় গতিকে সেই আত্মসহায়ক গোটৰ জৰিয়তেও কি হৈছে তোমাৰ অ সেই আত্মসহায়ক গোটৰ জৰিয়তেও কি হৈছে তোমাৰ মহিলাসকলে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিছে এতিয়া বৰ্তমান তুমি এতিয়া এই বিষয়ে কি কবা যে অ মহিলাসকল এতিয়া বৰ্তমান কিমান সবল হৈছে
হয় এতিয়া মানে আগৰ তুলনাতটো বৰ্তমান আমাৰ মহিলাসকল হওক বা আমাৰ যিসকল ছোৱালী আছে তেওঁলোক আগতকৈ বহুত সুৰক্ষিত আগতে কি হৈছিলে তোমাৰ আগৰ দিনত তুমি কৈ চাই যে আগতে আমাৰ ছোৱালীস লক কি হৈছিলে বাহিৰলৈ ওলাবলৈ দিয়া নাছিলে বা স্কুললৈ যাবলৈ দিয়া নাছিলে এটা ঘৰৰ ভিতৰতে বন্দি কৰি ৰাখিছিলে মানে কি হয় সেই তেনেকোৱা ধৰণৰ কথা আচলতে এইবিলাক একদম মানে মই প্ৰযো জ্য বুলি নাভাবো এইবিলাক একেবাৰে অদৰকাৰী কথা। কাৰণ ছোৱালী ল'ৰা সকলো সমান বৰ্তমান যুগত ল'ৰা ছোৱালী সকলো সমান চৰকাৰে সে ইটো মানে নিয়ম নীতি কৰিয়ে দিছে।
হয়।
এতিয়া আমি যদি চাওঁ। চৰকাৰে ছোৱালী বিলাকক নিজুত মইনা আঁচনিকে ধৰি তেনে ধৰণৰ বহুত টো তেনেকুৱা আঁচনি দিছে। তাৰ পিছত আকৌ ধৰা, মহিলাসকলকো তেনেকুৱা ধৰণৰ আঁচনি অন্তৰ্ভুক্ত কৰি তেওঁলোককো উচ্চ কামৰ ৰাখিছে।